অ, অ এই ফোনটো কটা খাই গ'লি ৰবা।
অ কি কৈ আছিলা তুমি।
তাকে সেইটো চেট জি পি টিৰ কথা কৈছিলো মানে বৰ্তমান টাইমত যদি চেট জি বি টিৰ কথা ক'ব গলে আৰ চেট জি পি টি মানে বহুত। দৰকাৰ আৰু বহুত কামৰ কাম কামত লাগা বস্তু হয়।
অ সেইটো হয় দিয়াচোন সঁচা কথা
মানে তুমি চেট জি পি টিৰ দ্বাৰা মানে তুমি বহুত বস্তু কিবা কিবি কৰিব পাৰা মানে। মানে বহুত মানে যিগিলা ধৰি ল মানে। কৰি পোৱা নাই আগতে ধৰি লোৱা শিকি পোৱা নাই। এই ধৰি ল এই এটা একজাম্পলি দেওঁ তুমি যদি এটা ৱেবচাইট বনাব খোজা হা ৱেবচাইট বনাব তোমাৰ তাত কি লাগিব কডিং লাগিব কডিং লাগিব ন। কডিং থাকিব লাগিব হা আ তোমাৰ কডিং নহোৱাকে অ কডিং নহৱাকে তো তুমি এইবিলাক কৰিব নোৱাৰা।
নাই নাই নোৱাৰি।
হয়নে নাই।
শুনা পাইছো অ শুনা পাইছা নে মোৰ মাত
অ, অ, অ মানে শুনা পাই আছো। মানে ধৰি লোৱা আগ ধৰি লোৱা এই কডিং যিটো কডিং থাকে কডিং চডিং নহৱাকে ৱেবাইট বনাব নোৱাৰি ন ত চেট জি পি টিত যদি তুমি লিখি দিয়া মোক মানে মোক এনকা এটা ৱেবচাইট লাগে তাৰে মানে এটো এনকা এনকা এনকা হব লাগব এটো এনকা এনকা কৰিব লাগিব। মানে সেই এপটোত এনেকুৱা এনেকুৱা ফি ফিউচাৰ থাকিব লাগিব তাতে মেনিউ বাটাম থাকিব লাগিব তাতে অকে থাকিব লাগিব তাতে চাবমিট বাটাম থাকিব লাগিব তাতে ইটো বাটাম থাকিব লাগিব সিটো বাটাম থাকিব লাগিব এভৰিথিং যদি চেট জি পি টিক কৈ দিয়া চেট জি পি টিয়ে মজাকে ধুনীয়াক বনাই দিয়ে আৰু তোমাৰ মানে তোমা মজাকে ৱেবছাইটো বনাই দিয়ে তাতে তুমি আৰামছে নিজৰ বিজ নিজে স্টপ কৰিব দিয়া তোমাৰ যদি নিজৰ কিবা ব্ৰেন কৰিব খুজিছা সেই ৱেবচাইদত তোমাৰ নিজে কৰিব পাৰিবা যেনেকা এ ধৰি লোৱা এমেজন ফ্লিপকাৰ্ট সেইবিলাকতো এটা এপে হয় ন সেইবিলাকতো কডিং দি কডিং কৰি বনাইছে ন। হা কডিং নকৰা কডিং নকৰাকে এইবিলাকো বনাব নোৱাৰে ন চে যিকোনো এটা এপ বনালে কডিং কডিং কৰি বনাই ন ত সেইবিলাক বস্তু তুমি ডাইৰেক্ট বনাব পাৰা তুমি নিজে এপ বনাব পাৰা বুজি পাইছা।
পাৰি পাৰি মই ত তোমাৰ চেট জে পি সেই আৰু এ যিবোৰ মেথছ আছে এছ এছ চি। সেই মেথছ্ বোৰ চৌলভ কৰিবৰ কাৰণে চাওঁ আৰু।
আচ্ছা চিম্পলত বুজাই দিয়ে চাগে ন।
অ চিম্পলত বুজাই দিয়ে।
অ আৰু চট্ৰিক তৰ্ট্ৰিক কিবা দেখা নিকি। বা চট ত্ৰিক বুলি দিয় কৈ দিবা চট ত্ৰিকতো এনেকা লাষ্টত। কামান দি দিবা চৰ্ট ট্ৰিক শৰ্ট ট্ৰিক শৰ্ট মানে চৰ্টত মানে ওলাই দিয়া আৰু চৰ্ট ট্ৰিক আৰু। মানে হেল্ল'।
অ কোৱা।
অ মানে কি শুনা। তুমি তোত এচ চি চি এতিয়া প্ৰিপেচন কৰিছা এচ চি চিত মেথছত তোমাৰ পছিশঁটা কুৱেচন থাকিব পঁচিশটা কুৱেশনত আহ পোন্ধৰ মিনিট দিব অনলি গম পোৱা নে তু
অ অ মই সেইদিনা চা চালোগে ন পঁচিছটা যে পোন্ধৰ মিনিট দিব
আচ্ছা ময়ো কৈছিলো ন তুমি চালা ন অ। অ হয় নে নাই কথাটো সঁচা হয় নে নাই।
সঁচা হয় মানে মই সেইদিনাাহে পালো।
আচ্ছা শুনা। তাৰ পিছত মই কৈছো এই পচি ক এই পোন্ধৰ মিনিটত কৰিব লাগিব। তুমি যদি নৰ্মেল মেথডত কৰিব যোৱা তোমাৰ দহটা পাঁচটা কইছন নহ'ব তোমাৰ। লম্বা মেথত যদি কৰিব যোৱাা। হা যিটোও আমাক বেচিকেলি বুজাই চবছু সঠিক থাকে অ। চব মেথ যিবিলাক মেথছ তুমি কৰি আছা শিকি আছা ন। চবৰে চৰট ট্ৰিক থাকে মানে এনেুৱকুৱা- এনেুৱকুৱা চৰট ট্ৰিক থাকে যে মে মেথচ কইচন টো দেখা পালা ন। তোমাৰ জাষ্ট ত্ৰিশৰ পৰা চল্লিশ ছেকেডৰ ভিতৰত তোমাৰ আহি যাব এনেকোৱা চৰট ট্ৰিক থাকে বাছ খালি ই এইবিলাক মানে জানিব লাগিব আৰু যদি এইবিলাক নাজানা ন
তেতিয়াহে মানে ট্ৰিকবোৰ এপ্লাই হ'ব।
ইয়াস তোমাৰ চৰট ট্ৰিক বিলাক ন তুমি চৰট ট্ৰিক জানুৱাৰী মান শিকিবা তোমাৰ প্ৰথমতে চৰট ট্ৰিক টো শিক নালগে প্ৰথম গোটে বেছিক খিনি জানিব লাগিব। বেছিকখিনি নাজানিলে কথাটো বেয়া হ হয়, বেছিখিনি জানিলে। বেচিক মেঠদত বস্তু বিলাক জানা মজাকে টেনচন নাই হা৷ তাৰ পাছত তুমি চৰট ট্ৰিক কৰিবা চৰট ট্ৰিক এভৰি মেথচত যিমান মেথচ আছে৷ মেথচ মানে মেথচত তাৰে এইটি পাৰ্চেন্ট পৰা নাইটি পাৰ্চেন্ট মেথচ চৰট টিকেটৰ চলিউচন হয় তেন পাৰ্চেন বাৰু নহয় তেন পাৰ্চেন টুৱেন্টি পাৰ্ছেন নহয়। মানে এইটি পাৰ্চেন্ট মে যিবিলাক আছে, অ এইটি পাৰ্চেন্ট মেথচ আছে ন তোমাৰ চৰট ট্ৰি চৰট ট্ৰিকত ৰ মানে হৈ যাব আৰামচে৷
আচ্ছা
অ চ' তুমি এ সেইকাৰণে বিন্ন্দাস এ চচ্ৰিক- চট্ৰিক মানে অকমান এ হে কৰিবা। এইবাৰ তাৰপৰা মজাকে কৰিব পাৰিবা আৰু৷
চৰট ট্ৰিক শিকিব লাগিলে তোমাৰ বহুত প্ৰেক্টিচ কৰিব লাগিব ডেইলি৷ চাৰি পাঁচ ঘন্টাাত প্ৰেক্টিচ, তাৰপিছত হ'ব পাৰে এইবোৰ।
প্ৰেকটিছটো কৰিব লাগিব কাৰণ চ তুমি এটা ইমান ডাঙৰ এটা এক্সাম দিব যায় আছা। এইটো হল তোমাৰ কম্বাইন গ্ৰেজু্যন লেভেল। গ্ৰেজৱেট লেভেল এক্সাম হয় এটা চেন্ট্ৰেল তোমাৰ কম্পিটিচন৷ তোমাৰ অকল আমাৰ অসমৰ মানুহ লগত নাই, পুৰা ভাৰতৰ মানুহৰ লগত। হা তাৰপৰি তোমাৰ এই তোমাৰ এই পিনি ইউ পি হাৰিয়ানা বিহাৰ তাৰোতো ল'ৰা ছোৱালী বিলাক এইবিলাক এদিন ন অকল পঢিয়ে থাকে তাতৰ মাথাত মানে কি বাকি এই জব এটা ওলালে তাঁহাতৰ কাৰণে এই জবটো বহুত ডাঙৰ কথা তাহাতৰ কাৰণে মানে মানে কি জান সেইবিলাক জাগাত মানে এইবিলাক ন গভমেণ্ট জবো বহুত মাইনে ৰাখে৷ উম৷ চ' তাহতে এই তাৰ কাৰণে তাহতে মানে কিতাপি অ
ত মানে বিহাৰ চাইডত চলিবোৰ বহুত চোকা থাকে ন৷
চোকা থাকে মানে তাহাঁতৰ মানে কি জানা তাহাঁতৰ মানে বিয়াৰ খ বুলি ক'বা যোৱা তাতে মানে তোমাৰ তাৰে এইগিলা বিজনেচ চ চিজনেচ ইণ্ডষ্ট্ৰি এইবিলাক তাহাতৰ চখ৷ নহয় মানে তাতে কি অকল অ গভমেণ্ট জব এটা পাব লাগে যেনেকাই নহয় তাৰ কাৰণে আমি যি কৰিব লাগে কৰিম আৰু৷ বুজি পালা৷
বিহাৰ বিহাৰ চাইত চলি মানে গভমেণ্ট জবে কৰে আৰু বিজনেছ নকৰে৷
অ মানে বিজনেছ ইমান হে নাই আৰু৷ তুমি যদি এই চাইডে চোৱা কৰ্ণাটক আহ তামিলনাড চেন্নাই হিপিন চাইদে খনো উল্টা হিপিন চাতি খনটো ইমান নাই গুজৰাট হা ইিপিন চাৰিব ন বিজনেছ ইপিন চাৰ আৰু কৰ্ণাটক, তামিলনাডু চাইনটিছ বেছি মাথা মাৰে, চাইনটিছ তাইনটিছ, একছে, এইবিলাক সেইবিলাকত বেছি মাথা মাৰে, আৰু গুজৰাট চুজৰাতত তোমাৰ বিজনেছ কাৰণে বিখ্যাত আৰু এবিলাক মানে, মানে জবৰ মাথাই নামাৰে তাতে অনলি বিজনেছ, কিন্তু এই বিহাৰ ই হৰিয়াণা, মধ্য প্ৰদেশ তাত কতো তোমাৰ ইমান মানে কিতাপি কৰা না, ইমান পাগলৰ নিচিনা পঢ়ব ন কি ক'বা আৰু, আৰু তুমি যদি ইউ পি এছ চিৰ ৰেংক, বা তোমাৰ আ অ এইটো কি বুলি কয়, ইউ পি এছি টপ টেন ৰেংক ওৱানত তুমি, পাঁচটা চাৰিটা তোমাৰ, তিনটা, তিনটা থাকিব তোমাৰ বিহাৰৰ দছটাৰ ভিতৰত, ভাবা। যোৱাবাৰ ৰেংক উম-উম কি ক'লা?
মানে সেই চাইডৰ ল'ৰা ছোৱালী বোলে পঢ়েও বহুতো।
এ পঢ়ে মানে বহুত হিউজ লেভেলত পঢ়ে অ, মানে তুমি ভাবি নোৱাৰা আৰু এনেকুৱা লেভেলত পঢ়ে আৰু তাহাতে।
আমাৰ নিচিনা নহয় আৰু, এইটো পঢ়িয়ে থাকে পঢ়াতটো।
উম-উম, আৰু তাহাঁতে মানে এনেকুৱা লেভেলত পঢ়ে মানে, কি ক'ব আৰু তুমি, মানে বহুত এ জানা মানুহ বিলাক, বুজি পাইছা না, মানে তাৰ পৰা সৰুৰ পৰাই তাততে মাঠাত এটা লটো সোমাই থাকে। অ ম' এই জবটো লাগে, এই জবৰ কাৰণ যি-যি কিফিকেশন লাগে, যি-যি কৰিব লাগে, সেই সৰু এনেকা মাথাত সমাই থই দিয়ে, বুজি পালা। আৰু কাৰণ এইবিলাক জব এটা পাইছো মানে মানুহ এটা ৰেছপেক আহি য়ায ন, ৰেছপেক দিয়ে, সেই দিয়ে তুমি প্ৰাইভেট কোম্পানী এটা ডাঙৰ, কিমানে ডাঙৰ জব নকৰা কিয়া যদি এ নৰ্মেল যদি চব পঞ্চায়ত তু, ‌গভমেট জব কৰে ন তাতে ৰেছপেকটো বেছি পাবা তুমি। মানে চ'চাইটিৰ আগত ন, সমাজৰ আগত ন, তোমাৰ গভৰ্মেণ্ট জবৰ বহুত বেছি ৰেপেক্ট আৰু কব গ'লে। মানে, সেইকাৰণেতো তোমাৰ বিশ্বাস কৰা যোৱাবাৰ হা যোৱাবাৰ না যোৱাবাৰা পানি যোৱাবাৰে চাগে নেকি, এম পি এছ এ-ছি-এ চি এম-টি-এছ, সুনিছা চাগে নামটো?
অ শুনিছো।
হা, এই এম-টি-এছৰ কাৰণে পোষ্ট আছিল তোমাৰ পাঁচ হাজাৰ এপ্লাই কৰিছে ফিফটি চেভেন লাখ।
কি কোৱা?
খাবা ফিপ ফিফটি ছেভেন লাখ, আৰু পৌচ মেন পাঁচ হাজাৰ। প্ৰথমতো চাৰে তিনি হাজাৰ পস্তু উলাইছিল হা, তাৰিছত এইটো অকণমান আপডেট কৰি কেনে, পাঁচ হাজাৰ কৰিছে আৰু।
আছা, এম-পি-এছত মানে কি কেনেহেনে জব পাই?
অ, এম-পি-এছত তুমি, উম
অ' তোমাৰ এ কিছুমান ধৰি লোৱা, এটা পিয়ন পাবা তুমি। পিয়ন লেভেলৰ জব, অ পিয়ন বা ড্ৰাইভ, ড্ৰাইভৰ।
কি ভাল লাগে নে?
চেল থাৰটি ফাইপ, থাৰ্টি থ্ৰী, থাৰ্থি ফাইপ, এনেকুৱা হয় আৰু।
ইষ্টাৰ্থিগ নে, নে পিছত বাঢ়ি যায়?
নাই নাই, ষ্টাৰ্টিং ষ্টাৰ্টিং। আৰে চেন্ট্ৰেল লেভেলৰ হয় ন, চেন্ট্ৰেল লেভেলত তোমাৰ, এইটো এটা এ যেনেুৱা গ্ৰেত ফ্ৰত এক্সাম, আচামৰ যেনেকোৱা এটা গ্ৰেট ফৰ এক্সাম থাকে ন। গ্ৰেট ফ'ৰত তোমাৰ কিমান দিয়ে, তোমাৰ ধৰি লোৱা, আমৰ আঠছ মানৰ পৰা ষ্টাৰ্ট কৰে আৰু গ্ৰেত ফ্ৰৰত। এটা ড্ৰাইভ ড্ৰাইভৰ যদি এটা হোৱা, পিয়নজ্যোতি হোৱা এ জাষ্ট কম্পিটাৰটো অপাৰেট কৰি কম্পিটাৰ অপাৰেটৰ কাৰণে গ্ৰেড থ্ৰী হব লাগিব আৰু হা এ গ্ৰেট পেট এইবিলাক তোমাৰ মানে পয়ত্ৰীশ হাজাৰ ত্ৰিছ হাজাৰ হেনকা দিয়ে আৰু চ তোমাৰ- পয়ত্ৰিশ হাজাৰৰ পৰা ষ্টাৰ্ট হয়, বাত বছৰে বছৰে দুহেজাৰ দুহেজাৰ- বাঢ়ি থাকে আৰু ধৰা, দুই দুই দুই দুদিন- দুই তি হাজাৰ বাঢ়ি থাকে, এই দশ বছৰ তোমাৰ পঞ্চাছ হাজাৰ চেলাৰি হৈ যাব দশ পঞ্চাছ হাজাৰ আৰম হৈ যাব।
এ ন কে এছত।
অ, এম টি এ চপ তুমি যি- যিয়ে নয়ইগে চেন্ট্ৰেলৰ যিয়ে চাকৰি তোমাৰ এ চে চিৰ কথা কোৱা- এছ চিৰ কথা কৈছো অনলি, এছ ৰ এ পি এছ হি এই এছ এল হি জি এ হওক। তুমি যিটো চিজেলনৰ কথা কৈছা ন, ছিজেলত তোমাৰি চাৰি হাজাৰ পাঁচ হাজাৰ বাঢ়ে বছৰত।
আচ্ছা বছ।
ছয় মাহত দুহেজাৰ পঁচিছশ পঁচিছশকে বাৰে ছয় মাহে ছয় মাহে বাঢ়ে। যদি বছৰতৰত কেলকুলট কৰা দুইটোৱাৰ আহ হেৰি হৈ যায় আহঁ। পাঁচ হাজাৰ মান বাঢ়ি যায় বছৰত চাৰিৰ পৰা পাঁচ হাজাৰ বাঢ়ে। উম
এনে তোমাৰ এন তি এছটো ছেম পচেশ নহয় চিৰিয়েলৰ নিচিনা।
চিজনেচৰ ছেম প্ৰচেছ। এক্সামৰম ছেম চিছ চিলেবাছৰ চেম। আৰু কেতিয়াবা কি হয় এম পি এ চৰে তোমাৰ চিজেলত দি দিয়ে, চাবা আৰু কেতিয়াবা- চিজিয়েলৰ কোৱেচন এম টি এছত দি দিয়ে, এম পি এছত তেন লেভেল কুৱেচন হয় মানে- টেন টেন মানে টেন লেভেলৰ মানে এইটো এক্সমটো আৰু। তেন পাছ কৰা বিলাকে দিব পাৰে আৰু মেইনলি। মানে তোমাৰ দিব পাৰা এ তুমি এম পি এছত চাবা চোন একবাৰ। তুমি কোবাই নোৱাৰা টেন লেভেলৰ এক্সাম হয় বুলি।
হাৰ্ড আছে বহুত ন।
হাৰ্ড মানে বহুত বহুত বেছি হাৰ্ড আছে, কেটিকোভাৰটো। মানে এইটো মানে কম্পিটিচন বহুত বেছি। তাৰ কাৰণে কাতফটো বহুত বেছি গুচি যায় তোমাৰ। সেই কাতফৰ কাৰণে মেইন প্ৰব্লেম অ, কাটফটোৱে খাই পেলাই মানুহক মানে তাতে- তোমাৰ এ চি অ বি চি জেনেৰেল তাতে আৰু এছ চি বিলাকৰ পাৰ্চন আৰু ক- পাই যে তাহাঁতে
অ, এনে ইমান চেণ্টাৰ নিদিব না।
অ, চেলাৰিটো তোমাৰ ষ্টাৰট চেলাৰিতু বহুত ভাল চেণ্ট্ৰেল জব হয়। এইবাৰ তুমি যদি জবটো পাই যোৱা না, তোমাৰ মানে আৰাম একো কষ্টৰ কাম নহয় এবিলাক।
এক্সামটোত হাৰ্ড হ'ব এনেইতো ইমান ইমান চেলাৰী নিদিয়ে ন।
এই চিজি এলৰ চিজলতো দক। চি এম পি এছৰ বাৰু বাদ দে তেন লেবেল এ তোমাৰ লেবেল কথা ক, তুমিটো গ্ৰেজোৱেত লেভেলৰ হয় ন। হা, চি জি এল টো ধৰি লোৱা- চি জি এল টো তুমি একবাৰ ট্ৰেক কৰা ন, জি এছ টি- বা ইনে ইন্সপেক্টাৰ যিটোৱে নহওক। কিয় তোমাৰ ষ্টাৰ্টিং চেলাৰী চেভেন্তি ফাইভ টো এইটি থাউজেণ্ড হব।
এ তোমাৰ এইটি থাউজেন্ড চেলাৰী এনেইটো নিদিয়ে ন টেলেণ্ট থাকিব লাগিব তোমাৰ। সেইটো হিচাপ পেপাৰ কিমান হাৰ্ড হ'ব।
এই চোৱা টেলেণ্ট কিটো কয় জানা। টেলেণ্ট কয় তুমি যিটো কোম্পানীত এটাত কাম কৰি আছা। তুমি স্মাৰ্ট এন্ড তেলেন্তেতেদ হ'ব লাগিব, তেতিয়া তুমি তাতে তোমাৰ- উজ লেভেলৰ চেলাৰী পাবা তুমি গভাৰমেন্ট জব কৰি আছা। হা, যদি জবটো পাবা। তাৰ কাৰণে তুমি কিতাপি কৰা হব, লাগিব তোমাৰ অকমান লাক থাকিব লাগিব।
উ
তাৰ কাৰণে তোমাৰ টেলণ্টতো দৰকাৰ নহয় লাক অকমান মেটাৰ কৰে চাৰে পাঁচ পাৰ্চেন্ট এইটি পাৰ্চেন্ট নাইটি পাৰ্চেন্ট তোমাৰ অকল পঢ়া হাৰ্ড ৱৰ্ক মেটাৰ কৰে আৰু বাকী অকমান লাগু মেটাৰ অ অকমান লাগু মেটাৰ কৰে আৰু কিয় জানা মেটাৰ কৰে কাৰণ কি কিছুমান এনেকা আছে এনেকা মই ষ্টুডেণ্ট দেখা পাইছো বা মই নিজে দেখা বুলিয়ে কৈছো অ ইউটিউবত বা নিউজত গম পাইছো এই চাৰি পাৰ্চেণ্টৰ কাৰণে নাপালাক দুই নম্বৰ কাৰণে নাপালাক তিন নম্বৰ কাৰণে নাপালাক এনেকা প ত্যেক বাৰে নাপায় তাৰ কেপাচিটি পঢ়াক লৈ যদি বহুত হিউজ লেভেলৰ বহুত এক্সিম লেভেলৰ ল'ৰা বাত প্ৰত্যেক বাৰে দুই ইবাৰ এই এক নম্বৰ কাৰণে নাপালাক ইবাৰ প্ৰিলিমছ পাছ কৰিল মেইনচত যায় কিনে ফেইল কৰিল প্ৰিলিম পাছ কৰিল মেইনচত গৈ পাছ কৰিল লাষ্টত যাতে কম্পিউটাৰত ফেইল কৰি গ'ল এনেকা বহুত ল'ৰা আছে বহুত টেলেণ্ট চেলেণ্ট জাষ্ট অলপ অলপৰ কাৰণে একবাৰ নহয় এইবাৰ ফেইল কৰিলে নেক্সটবাৰো এক নম্বৰ কাৰে নাপালে নেক্সটবাৰ দুইম্বৰ কাৰণ নাপালে নেক্সটবাৰ আৰু অটমেট ক্লিয়াৰ নহল এনেকা তাৰ যাৰ যাৰ ত্ৰিশ বছৰলৈ সি একোৱে নহয় অ ভাই